হেল্ল' শুনিছা নে
অ শুনিছো শুনিছো তুমি শুনা পাইছানে বাৰু
অ হয় শুনিছো শুনিছো কি কৰি আছা
অ এইয়া এনে বিয়য়াছ লানু দিছে তাতে বিয়াছোহি তটো কি কৰিছা
অ মইও তোমাৰ এনে ৰাস্তা ফালে ওলাই আহিছিলো খোজকাঢ়িবলৈ
হয় হয় তাকে খবৰ খাতি কেনেকুৱা তোমাৰ
খবৰ খাতি ভালেই ভালেই তোমালোকৰ ভাল নহয়
অ ভালে ভালেই অ বাকী খেতি বাতি কি কৰিছা তোমালোকে এইবাৰ
খেতি বাতি এয়া ককাহঁতে লাগিছে আৰু পথাৰত ধানৰ খেতি।
হয় হয় তাকে, তাকে বোলো বহুদিন হ'ল তোমালে ফোন চোন কৰা নাই আজি বোলে এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি তোমালে, ফোন কৰিলো মানে।
অ কি বিষয়,
বিষয়টো মানে একেবাৰে সৰ্বসাধাৰণ মানে যি আম এই আমাৰ যে যি অসমীয়া সংস্কৃতি, সেই অসমীয়া সংস্কৃতিৰ ওপৰত আমি কথা পাতো বুলি ভাবিছো কেনেকুৱা হ'ব বাৰু।
উম একদম ধুনীয়া হ'ব একদম ধুনীয়া বিষয় এটা তুমি বাছি লৈছা।
হয় হয় মানে এতিয়া কবলৈ গ'লে কি হ'ব, মানে আমাৰ যি অসমীয়া সংস্কৃতিটো আছিলে। সেইটো আজিকালি যি আমাৰ বৰ্তমান যুগত আধুনিকতাৰ যি প্ৰভাৱ, পৰিছে তাৰ ফলত মানে আমি অলপ পিছ পৰি যোৱা নিচিনা অনুভৱ কৰিছো গম পাইছানে।
হয় হয় অনুভৱ কৰিছো হয়।
হয় হয় মানে এতিয়া কি হৈছে, তোমাৰ আধুনিকতাৰ প্ৰভাৱত আগৰ মান মানে আমাৰ যি তোমাৰ এতিয়া বিহু, কথা মই প্ৰথমতে কৈছো দেই আমাৰ যি বিহু সমূহ আছিলে। সেই বিহুসমূহ আজিকালি আমাৰ দিনৰ আমাৰ মানে বৰ্তমান, মানুহে সেইবোৰ পালন নকৰা নিচিনা হৈ গৈছে মানে অসমীয়া সংস্কৃতিটো তেওঁলোক, এ হ হেৰুৱাই পেলোৱা নিচিনা হৈ গৈছে গম পাইছা।
হয় হয়
অ মানে এতিয়া চাবলৈ গ'লে কি হয়। আগৰ দিনত আমাৰ বিহু কেনেকুৱা আছিলে তোমাৰ এতিয়া বহাগ বিহুৰ কথাই কৈছো দেই, বহাগ বিহুতো আগৰ দিনত, কেনেকুৱা আছিলে একদম প্ৰথম সাত দিন আমি বহাগ বিহু পালন কৰো। প্ৰথম দিনা গৰু বিহু পালন কৰো গৰু, একদম মাহ হালধি দি গৰুক গা ধুৱাই একদম নদীলে লৈ যাও সেইটো এটা কিমান মানে, আনন্দ ফূৰ্তিৰ এটা দিন আছিলে, তাৰ পিছত আহ দ অ দ্বিতীয় দিনা আকৌ তোমাৰ মানুহৰ বিহু পালন কৰো। মানুহৰ ধুনীয়াক এ আমি সকলোৱে গা পা ধুই ভালদৰে, আ ডাঙৰ মানে বয়োজ্যেষ্ঠ সকলক আমি মানে এনেকে বিহুৱান হওঁক বা আন কিবা উপহাৰ দি পেলাই আমি, তেওঁলোকৰ পৰা আশীৰ্বাদ লওঁ হয় নহয় বাৰু।
হয় হয়।
কিন্তু আজিকালি সেই তেনেকুৱা দিনৰ মানে সেইবোৰ আজিকালিৰ দিনত দেখা পোৱা নাযায়। আৰু বিশেষকে আগৰ দিনত আমাৰ যি হুঁচৰি যে আমি গাবলৈ যাওঁ ডেকা গাভৰু মিলি, তোমাৰ বয়োজেষ্ঠৰ পৰা ধৰি একেবাৰে সৰু পানীকেঁচুবা লৈকে আমি সেইটো কিমান, এটা ফূৰ্তিৰ দিন আছিলে, কিন্তু সেই আগৰ দিনৰ তুলনাত আজিকালিৰ দিনত সেইবোৰতো দেখা পোৱা নাযায়। হয় নহয় বাৰু আৰু অ আৰু এটা কথা তুমি লক্ষ্য কৰিবাচোন, আগতে আমি হুঁচৰি যেনেধৰে মানে পালন কৰি মানে মাৰিছিলো, কিন্তু আজিকালি তেনেকুৱা নহয় আকৌ দেই। আমি হুচ অ আগ দিনত আমি হুঁচৰি কেনেকে গাইছিলো একদম ধুনীয়াকে মানুহৰ চোতালত যাও। হুঁচৰি গাও তাৰ পিছত আকৌ তোমাৰ এনেকে পথাৰত গৈ পেলাই পথাৰত ডাঙৰ গছৰ তলত হুঁচৰি গাও হয় নহয়।
অ হয় হয়।
কিন্তু আজিকালিৰ দিনত কি হৈছে এই এনেকুৱা এই, বিহুতটো গৈ পেলাই তোমাৰ মঞ্চত উঠিছেগে বুলি কব পাৰি আমি।
হয় হয় অ।
অ মানে তোমাৰ বি মানে কিছুমান এনেকুৱা মানুহে কি কৰিছে বিহুটোক মানে, এটা প্ৰতিযোগিতামূলক মানে বিষয় হিচাপে লৈ পেলাই মানে ব্যৱসায়ীক হিচাপে লৈ পেলাই কিছুমানে ব্যৱসায় কৰি আছে বিহুৰ নামত। গম পাইছা, মানে তুমি এতিয়া এটা কথা অ হয় হয় এটা কথা লক্ষ্য কৰিবা চোন। আগতে আমাৰ গাঁওবিলাকত কি হয় মানে তোমাৰ গোটেই গাঁওখন মিলি পেলাই অকল এক খনেই মানে ব'হাগী মেলা পালন কৰে হয় নহয়, কিন্তু আজি আজিকালি দিনৰ গাঁও বোৰত কি হৈছে মানে তোমাৰ পাঁচটা মান সংগঠন থাকে সেইসোপাই মানে কি কৰে তেওঁলোকে মানে পাঁচটা সংগঠনে পাঁচবাৰ মান মানে তোমাৰ সেই প্ৰতিযোগিতামূলক ব্যৱসায়ী হিচাপে লৈ পেলাই তেওঁলোকে সেই বিহুৱেই পালন কৰে গম পাইছানে। সেইটো মানে সেইটো এটা বহুত লাজৰ বিষয় হৈ গৈছে কাৰণ বিহুটো আমাৰ সেই তেনেকুৱা ব্যৱসায়িক হিচাপে আমি ল'বলগীয়া মানে বিষয় নাছিলে আচলতে ক'বলে গ'লে গম পাইছা। আৰু তাৰ উপৰিও তোমাৰ এতিয়া চাবলে গ'লে কাতি বিহুৰ কথা যদি আমি ক'বলে যাওঁ
হয়।
কাতি বিহুটো কেনেকুৱা আছিলে কাতি বিহুটো আগতে তুমি চাবাচোন কাতি বিহুত আমি একদম ধুনীয়াকে তুলসী তলত চাকি দিওঁ, তাৰ পিছত একদম এনেকে তুল সেৱা কৰো আমি, তাৰপিছত আমাৰ গাঁৱৰ মানে আমাৰ সমান মানে সৰু সৰু ল'ৰা-ছোৱালীসমূহৰ লগত গৈ পেলাই এ গোটেই গাঁওখনতে গৈ সকলোৰে ঘৰত সোমাই মাহ-প্ৰসাদ খাওঁ হয় নহয়? কিন্তু কিন্তু তাৰ তুলনাত আজিকালি মানুহবোৰে কি কৰিছে কাতি বিহুহওক বা এনেকুৱা দেৱালীহওক সেই তেনেকুৱা অনুষ্ঠানত কি কৰে একদম ব'ম, ফটকা ফুটাব সেইটো মানে এটা বহুত ডাঙৰ মানে ভয়ানক কাম কৰি থকা নিচিনা হৈছে আজিকালি।
হয় উম।
মানে তোমাৰ আজিকালি সেইসমূহ যেতিয়া কৰে, যেতিয়া ব'ম, ফটকা ফুটাই তাৰফলত কি হৈছে, তাৰ ফলত আমাৰ যি প্ৰকৃতিটো বিনষ্ট হৈছে। মানে তোমাৰ যি বায়ু প্ৰদূষণৰ, বায়ু প্ৰদূষণৰ এটা কাৰণ আকৌ সেই ব'ম ফট কা ফুটোৱাটো গম পাইছা নে আৰু এতিয়া হয় হয় অ তাৰপিছত তুমি এটা কথা এতিয়া গম পাইছা নাই যে এই আমাৰ যে যি অৰ্জন স্তৰটো আছিলে সেই অৰ্জন স্তৰটো যে আজিকালি ক্ষতি হৈ গৈছে, মানে ভাগি যাব ধৰিছে সেইটো কথা তুমি শুনিছা নাই?
হয়, হয় শুনিছো, শুনিছো।
অ, এইটো বাৰু এতিয়া কম মানে ভয়ানক কথা হৈছে নে মানে, বিপদজনক কথা হৈছে নে বাৰু? এইটো যদি মানে অজন স্তৰটো যদি কেনেবাকে মানে তোমাৰ ফাটি যাবলে হয় নহয় তাৰপৰা ওলোৱা যি মানে তোমাৰ বেঙুনীয়া ৰশ্মি সেইটো যদি আমাৰ গাত লম্বভাৱে পৰে, আমাৰ মানে মানুহৰ বহুত ধৰণৰ বেমাৰ-আজাৰ আমি দেখা পাম। তুমি এতিয়া বেমাৰ-আজাৰৰ ভিতৰত তুমি কেঞ্চাৰ হ'ব, ছালৰ ৰোগ, হ'ব হয় নহয় বাৰু? আৰু এতিয়া কাতি বিহুটো কাতি বিহুৱেই তোমাৰ মাঘৰ বিহুৰ কথা যদি আমি এতিয়া কবলে যাওঁ মাঘৰ বিহু আগতে কেনেধৰণে পালন কৰিছিলো এতিয়া তুমি চাবাচোন দেই একদম পোৰা মেজি মানে তোমাৰ উৰুকাৰ দিনা ৰাতি মেজি জ্বলাও তোমাৰ, ভেলাঘৰ সাজি পেলাই এটা কিমান ফূৰ্তিৰ মানে এ দিন আছিলে। তাৰপৰা ৰাতি এটা মানে ফূৰ্তি কৰিবলে এটা চুৰ কৰিবলৈও যাওঁ, সেইটো মানে এটা
হয়, ফূৰ্তি ফূৰ্তি, হয়।
হয়, হয় আজিকালি কিন্তু সেইটো নহয়, নহয় আজিকালি কি হয় আজিকালি মানুহবোৰে এনেকে মাঘৰ বিহু বুলি ক'লে একদম ডাঙৰ, ডাঙৰ ডেগ দুটা আনি পেলাই বজাব গোটেই ৰাতিডাল উৰাই ঘূৰাই বজাব তাৰপিছত মানে শব্দ প্ৰদূষন কৰিব। আৰু তাৰ, তাৰ অ, সেই অ, হয় হয়, অ।
ধৰা তুমি আমাৰ যি সংস্কৃতি আছিলে অসমীয়া সংস্ক স্কৃতি সেইবিলাকৰ কথা ইমান ধুনীয়াকৈ তুমি কৈছা মই তোমাৰ কথাৰ পৰা মানে কিছু কিছু কথা জানিব পাৰিছো, এতিয়া কি হৈছে আমাৰ বৰ্তমান মানুহবিলাকে কি কৰে আমাৰ যি সংস্কৃতি সেই সংস্কৃতিক আচলতে মানে বেপাৰ হিচাপে তেওঁলোকে চলাবলৈ লৈছে, মানে নিজৰ নিজৰ লাভৰ বাবে আচলতে নিজৰ সংস্কৃতিটো বেছি দিয়াতটো কিন্তু মই ভাল কাম বুলি নাভাবো। কাৰণ তেওঁলোকে ধন টকা পইচা বেলেগ ধৰণেও তেওঁলোকে আজিব পাৰে। কিন্তু সেই ধন ধন টকা পইচা কিন্তু এই সংস্কৃতিৰ জৰিয়তে যিটো লাভ কৰি আছে, সেইটো কিন্তু একদম ভাল কাম কৰা নাই, কাৰণ তুমি চাবাচোন আমাৰ যেতিয়া নিজৰ সংস্কৃতিটো আমি বে-বেলেগক বেচি দিম তেতিয়া কি হব, এতিয়া তাৰ প্ৰভাৱ আমি তুলনামূলক ভাৱে দেখিবলৈ পাইছো, আমাৰ ধৰা আমি যেতিয়া সৰু সৰু আছিলোঁ তেতিয়া কি হৈছিলে আমাৰ এই বিহুৰ কথাটো তুমি ক'লাই বাৰু। তাৰ উপৰিও মানে ধৰা আমাৰ যিখিনি শংকৰ মাধৱ গুৰুজনাই দি থোৱা আমাৰ সংস্কৃতি। সেইখিনি আমাৰ একদম অতুলনীয় সংস্কৃতি, কাৰণ এতিয়া চোৱা আগতে তোমাৰ কি আছিলে বিভিন্ন জেগাত বিভিন্ন ধৰণে কিহৰ কৰ্মশালা দিছিলে তোমাৰ সত্ৰীয়া নৃত্য। সেই সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, এইবিলাক আচলতে এটা কিমান ডাঙৰ বস্তু আমাৰ এটা ডাঙৰ
হয় হয়।
আমা শংকৰ মাধৱ গুৰুজনাই ইমান ধুনীয়া এটা সংস্কৃতি আমাক দি থৈ গৈছে, সেইখিনি কি হৈছে বৰ্তমান যুগত তুমি ল'ৰা ছোৱালীক যদি সত্ৰীয়া নৃত্যৰ কথা সোধা তেওঁলোকে কিন্তু
অ' একোৱে নাজানে হয় হয়।
অ' সেই ক্ষেত্ৰত যদি চাবলৈ যাওঁ এতিয়া কি হৈছে আমি সৰুতে থাকোতে কিন্তু আমি বহুত তেনেকুৱা সত্ৰীয়া নৃত্য নাচিছিলো। বা আমি বেলেগত দেখিছিলো এতিয়া তোমাৰ কি হয়। সত্ৰীয়া নৃত্যৰো কিমান ভাগ থাকে সেই ভাগৰ ভিতৰত এ তোমাৰ সূত্ৰধাৰী নৃত্য আহে বা তেনেকুৱা বহুত কিছুমান নৃত্য আছে। সেইবিলাক কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে একেবাৰে মন কাণ নক কৰে এতিয়া আজিকালি ল'ৰা ছোৱালীয়ে কি কৰিব তুমি সেই কৈছা একদম নাই ডেক দুটা লগাই লব গান গাব নাচিব আজিকালি ল'ৰা ছোৱালীয়ে সেইবিলাকতহে বেছি মনটো দিয়ে। এতিয়া যদি আমি এ বৰ্তমান যুগৰ ল'ৰ ছোৱালীৰ ক্ষেত্ৰত চাওঁ তেওঁলোকে আচলতে আমাৰ নিজৰ সংস্কৃতিৰ ওপৰত একেবাৰে তেওঁলোকৰ ধ্যান নাই। এতিয়া চাবাচোন বহুত ল'ৰা ছোৱালীয়ে কি কৰে, তোমাৰ এ বিভিন্ন গান লগাই ল'ব তাৰপিছত মোবাইলত মোবাইলটো উলিয়ালেও তেওঁলোকে কি কৰে বেলেগৰ গানত আচলতে নাচি নাচি ৰিলচ বানাই আপলোড কৰে।
হয় হয়।
ক্ষেত্ৰত যদি তেওঁলোকে নিজৰ সংস্কৃতিৰ ওপৰত গুৰুত্ব দি তোমাৰ এ আ এখন সত সত্ৰীয়া নৃত্যত তুমি এ নাচি পেলাই যদি ভিডিঅ' এটা বনাই বা ধৰা এখন বিহু নাচ ত নাচি যদি তেওঁলোকে ভিডিঅ' এটা বনাই তেতিয়া কি হ'ব আমাৰ সংস্কৃতিটো সদায় উচ্চ স্থানত থাকিব মানে ধৰা যেতিয়া তুমি ছচিয়েল মডিয়াত যেতিয়া এই বস্তবোৰ তুমি আপলোড কৰিবা তেতিয়া কি হব বেলেগেও আমাৰ সংস্কৃতিৰ বিষয়ে জানিব, এতিয়াতো আমি দেখিছোঁয়ে আমাৰ অসমৰ বহুতো অ' কন্যা বা আমাৰ অসমৰ বহুতো ছোৱালী কি হৈছে বাহিৰৰ দেশলৈ তোমাৰ বিয়া হৈছে। তোমাৰ আমেৰিকা, ইংলেণ্ড এনেকুৱা এনেকুৱা জেগালৈ তোমাৰ বিয়া হৈ গৈছে, সেই ক্ষেত্ৰত এ তেওঁলোকে কি কৰিছে আমাৰ যি অসমৰ সংস্কৃতি সেই সংস্কৃতিটো সেই বেলেগ দেশত দাঙি ধৰিবলৈ সক্ষম হৈছে।
আহ গ হৈছে অ'।
আৰু সেই ক্ষেত্ৰত যদি চাবলৈ যাওঁ আমাৰ অসমীয়া সংস্কৃতিৰ আৰু এটা এটা মানে প্ৰধান বস্তু কি আমাৰ খোল বাটন। এতিয়া বৰ্তমান যুগত কি হৈছে বৰ্তমান যুগত আমাৰ ল'ৰা ছোৱালী বিলাকে খোল বাদন বস্তু তো একেবাৰেই নাজানে। আৰু তেওঁলোকক যদি আমি সেইখিনি শিকাবলৈও চেষ্টা কৰো তেওঁলোকে কিন্তু সেইবিলাকৰ ওপৰত একেবাৰে গুৰুত্ব প্ৰদান নিদিয়ে, এতিয়া আমাৰ আমাৰ ধৰা ঘৰৰ কাষত এখন মিউজিক স্কুল আছিলে মানে ধৰা তাত কি হয় আমাৰ আহ সত্ৰীয়া কলা-কৃষ্টি বিলাক তাত শিকোৱা হয় আহ মই যেতিয়া সৰু আছিলো মইও তালৈ গৈছিলো তেতিয়া কি হৈছিলে মই থকাৰ সময়ত কিন্তু তাত বহুত লৰা ল'ৰা-ছোৱালী আছিলে প্ৰায় তোমাৰ দেৰশ দুশ মান ল'ৰা ছোৱালীয়ে কি কৰে সত্ৰীয়া নৃত শিকে, খোল শিকে, তাৰ পিছত তবলা শিকে, সেইবিলাক শিকে কিন্তু। এতিয়া যদি মই সেই স্কুলখনলে যাওঁ মাজে মাজে তেতিয়া দেখোঁ তাত। কৰ'বাত তোমাৰ তিনিটা, চাৰিটা বা দহটা ল'ৰা ছোৱালী তেনেকেহে আহে। এতিয়া সেইখিনি আচলতে হৈছে কেলে মানুহে। আচলতে আধুনিকতা খিনি লব লাগে, কিন্তু অত্যাধুনিক হোৱাটো কিন্তু ভাল নহয়। কাৰণ নিজৰ নিজৰ সংস্কৃতি এৰি আমি বেলেগৰ সংস্কৃতিটো লোৱাটো কেতিয়াও মানে দৰ কাৰ নাই আচলতে সেইখিনি কোনো দৰকাৰেই নাই। আমাৰ ইমান ধুনীয়া ধুনীয়া সংস্কৃতি দি থৈ গৈছে আমাৰ গুৰুকেইজনাই দি থৈ গৈছে। আৰু তোমাৰ আমাৰ পূৰ্বৰে পৰা। ইমান ধুনীয়া ধুনীয়া সংস্কৃতি চলি আহিছে কিন্তু বৰ্তমান যুগত কি হৈছে। আমাৰ ল'ৰা ছোৱালীয়ে তোমাৰ নিজৰ সংস্কৃতিটোৰ ওপৰত মানে তেওঁলোকে গুৰুত্ব নিদিয়ে। নিজৰ সংস্কৃতিটো আচলতে গুৰুত্ব নাইকিয়া বুলি তেওঁলোকে ভাবি লয়, আৰু কি? কৰে বাহিৰৰ সংস্কৃতি লয়, এতিয়া তুমি চাবাচোন এখন স এতিয়া স্কুলত বৰ্তমান যুগত ল'ৰা ছোৱালী খুব বেছি বেছি দচটা থাকে, কিন্তু এখন আমাৰ। ড ডে্স স্কুললৈ যাবা বা। সৱ ডান্স শিকা যায় এইবিলাক বিভিন্ন ধৰণৰ ডান্স থাকে সেই অ সেইবিলাকলে। তুমি যেতিয়া যাবা তাত তুমি দেখিবা যে তাত তোমাৰ নাই বুলি ক'লেও। পঞ্চাশ ষাঠি জন ল'ৰা ছোৱালী থাকেই এখন এখন স্কুলত, এতিয়া। সেইখিনি আচলতে মাক দেউতাকৰো তাত ভুল থাকে তোমাৰ অভিভাৱক। কৰো ভুল থাকে এতিয়া অভিভাৱকে কি কৰিব লাগে নিজৰ সংস্কৃতি ল'ৰাচলতে ল'ৰা ছোৱালী। শিকাবহে লাগে। বা যদি এখন বিহু নাচ কৰ্মশালা যি স্কুল থাকে সেইবিলাকত যদি দিলে হয়। বা আমাৰ সত্ৰীয়া নৃত্য শিকালেহেতেন, আমাৰ আজিকালি কি হয়? বিভিন্ন ধৰণৰ ভাওনাৰ এইবিলাক প্ৰশিক্ষণ কেন্দ্ৰও আছে।
হয়, হয় অ আছে।
অ সেই ক্ষেত্ৰত কি কৰিব লাগে মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক সেইবিলাকহে। সেইবিলাকতহে মানে যাবলৈ দিব লাগিছিলে বা যদি ল'ৰাটোক। খোল এটা বজাবলৈ শিকালেহেঁতেন বা আমাৰ অসমীয়া সংস্কৃতিৰ আৰু এবিধ। একদম প্ৰচলিত বাদ্য ঢোল, সেই ঢোলটো যদি তেওঁলোকক বজাবলৈ শিকালেহেঁতেন বা। তোমাৰ সত্ৰীয়া নৃত্য শিকালেহেঁতেন, বিহু নাচ শিকালেহেঁতেন, কেতিয়া। কিমান ভাল হ'লহেতেন আমাৰ অসমীয়া সংস্কৃতিটো একদম উচ্চ স্থানত। থাকিলেহেতেন এতিয়া কিন্তু কি কৰে? অ মাক মাক দেউতাকে তোমাৰ কি কৰে এইবিলাক ডান্স স্কুলত দিব। তোমাৰ আধুনিক যি গান ওলাই সেই গান বিলাকত নাচিব, ইংলিছ গানত নাচিবলৈ শিকায়। এইবিলাকো আমাৰ কোনো দৰকাৰ নাই আমি। ইংলিছ গানত নাচিব কেলে লাগে আমি অসমত আছো। যেতিয়া আমি অসমীয়া সংস্কৃতিটোহে গ্ৰহণ কৰিব লাগে কিন্তু সেই ক্ষেত্ৰত কি কৰে? আমাৰ এতিয়া বৰ্তমান যুগৰ মানুহৰ কি হৈছে অসমীয়া সংস্কৃতিটো এৰি। তেওঁলোকে আচলতে বাহিৰৰ সংস্কৃতিৰ প্ৰতি বেছি আকৰ্ষিত হৈছে এতিয়া এ তাৰ। প্ৰধান কাৰণ আমাৰ যি পূৰ্ব পুৰুষসকলে দি থোৱা সংস্কৃতি সেই। খিনি আমি মানে ধৰা অ মানে ৰেগুলাৰলি আমি সেইখিনি কৰি থাকিব লাগে এটা অভ্যাস থা